কোৱা।
হেল্ল'
হেল্ল'
হেল্ল' চ
অহ, আহিছে। মোৰ আহিছেনে?
মোৰ আহি, তোমাৰো আহিছে চব।
অহ', অহ'। মই আছোঁ এনেই। তুমি কি কৰিছা?
মই এনেই বে-বে-বে চিনেমা চাই আছিলোঁ।
অহ। মই এইমাত্ৰ মানে বনোৱা হৈ গ'ল। এতিয়া আৰু খাম আৰু অলপমান দেৰিকে।
কি বনালা আজি?
মাংসয়ে বনালো আৰু কি বনাম।
তুমি চ-চব পাৰা মানে?
অহ, কৰি দিওঁ আৰু। ছোৱালী মানুহ কুকিংটো জানিবই লাগিব। খানা বনোৱাই জীৱন ছোৱালীৰ। তুমি বেলেগ কামতটো কৰিব নোৱাৰা। হা!
পাঘৰেই জীবন নেকি?
নহ অহ, সেইটোয়তো হয়েই, তুমি যিমানে কাম নকৰা কিয় যায় থৈ তুমি বনাব লাগিবয়েই। ক'ৰবাত বেলেগত থাকিলেও বনাব লাগিব, ইয়াতে থাকিলেও বনাব লাগিব।
এইবাৰ হ'লেও এবাৰ মানে কিতচেনত সোমাবাই এবাৰ।
অহ, এইটো মেইন আৰু ছোৱালী মানুহৰ। প্ৰথম কামটো এইটো ডাঙৰ হোৱাৰ পৰা। সৰুতেটো নালাগে বাৰু। ডাঙৰ হোৱাৰ পৰা তুমি এইটো কাম কৰিবই লাগিব নহ'লে নহব, চলিব নোৱাৰা। চবে এটা কথাই সোধে কৰানে নকৰা, বনোৱানে নাই। কৰ'বাত গ'লেই হ'ল মানুহৰ অহ, বনাব জানেনে নাই। বনোৱানে নাই, ঘৰত কৰানে নাই কাম, এই চবে সুধে। বেলেগ নাই।
অশান্তি লাগে চাগে এনছাৰ দিওঁতে দিওঁতে।
অহ, লাগে।
আৰু ল'ৰা মানুহৰ এটাই কুইশ্বন কৰিব দে হা! যে এতিয়াও ডিগ্ৰী কমপ্লিট বা হেনট কমপ্লিট নেস্ক পিছত প্লেন‌ কি, পিছত প্লেন‌ কি?
সেইটো ছোৱালী, আজিকালিৰ ছোৱালীকো সোধে সেইটো। পঢ়া মানে, পঢ়া গম পালে ন'। অহ, ল'ৰাক বেছি সোধে মানে কিবাতো কৰিব লাগিব ন'। অহ, ছোৱালীতো নকৰিলেও কথা নাই।
উম', উম'। ছোৱালী মানহ মানে নিজৰ চইচ এই কৰিলেও তই বেটি কৰ, নকৰিলেও নাই আৰু ল'ৰা মানুহৰ মানে গৈ পেলাই তই কৰিবই
কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি ছোৱালীকো কৰিবই দিয়ে কাৰণ সোমানে পঢ়াই ন' আজিকালি। আজিকালি পঢ়াতটো সেই হৈছে। অহ, কিছুমানৰ থাকে বাৰু নকৰিলেও কথা নাই, একো কথা নাই, কিন্তু ল'ৰা ল'ৰাটো কৰিবই লাগিব। বিয়া কৰাৰ পিছত চলাব লাগিব ছোৱালীটোক ত' সেইটো কাৰণে তুমি কৰিবই লাগিব।
উম, নহ'লে বস্তুখিনি প্ৰভাইড কৰিবই লাগিব।
অহ, কোনে দিব বিয়াত অহ, বিয়াৰ কাৰণে হ'লেও কৰিব লাগিব। ল'ৰাটোৱে কি কৰে আগতে সোধা ন'। ছোৱালী তোক বিয়া দিয়াৰ আগত ল'ৰাটোৱে কি কৰে।
অহ, এইটোতো মেইন কুৱেশচন, আৰু নহ'লেও কোনে বিয়া দিব নিজৰ ছো
অহ, এনে-এনেই কাৰো লগত কোনেও নিদিয়ে আৰু এতিয়া ছোৱালীটো খানা বনাব নাজা বিয়া কৰাই নিব নেকি? ঘৰখন চম্ভালাতোয়টো ছোৱালীৰ সেই চাই নাই এইটো চাই সোমবাৰ। অ' সেইটোয়ে মেইন। তোমাৰ সেইটো প্ৰথমতে চাব তাৰ পিছত বেলেগ। তো সেইটো আজিকালি বাৰু পঢ়াতটোও সোধে বাৰু। কিন্তু, তোমাৰ পঢ়াতটো ইমানো সেই নহয় যে অ' ইমানো সেই নহয়, কিন্তু হ'লেও আৰু অলপ পঢ়া জানিব
পঢ়াত ইমান টি মানে সুধে যেনে
অ' কিন্তু তুমি যদি ল'ৰাটোৱে যদি বেছি পঢ়াইও ছোৱালীতটো বেছি পঢ়ায়েই লাগে সিহঁতকো। সেইটো ছাই কিছুমান মানে যদি। লাভ মেৰেজ নহয়, তেতিয়া বেলেগ কিন্তু, এনে চাই মানে এইটো। জেনতচ টো বহুত ছাই ঘৰৰ পৰা ছাই দিয়ে। ঘৰৰ পৰা চোৱা হ'লেটো বহুত এইটো এইটো বস্তু চাই মানে ল'ৰাটোৱে। কি মই পঢ়া তো মোকো পঢ়া টাইপৰ ছোৱালী লাগে এনেকুৱা।
অ' অ' লাভ মেৰিজত কিন্তু লাভ মেৰিজো কোৱেশ্যনটো এইটো। ল'ৰাই নকৰে গৈ। কিন্ত, মাক বাপেকে বহুত কৰে।
অ' কৰে সেইটোতো কামেই হৈ গৈছে আজিকালি। হে ছালতটো চাব লাগে নে ছালটো ভাল হয়, বেয়া হয়, এইটো চোৱা। এই চ'ব চাই কিনে কি পাই মই বুজি নাপাওঁ। ছোৱালীটো ভাল হ'লে পঢ়া শুনানো কি সেই। মানে পঢ়াতো লাগে বাৰু, সেইটো কোৱা নাই কি একদমেই নাজানা হ'ব নালাগে। যিহেতু আজিকালি পঢ়ে ছোৱালীবোৰেও। কিন্তু, হ'লেও মানে ইমান হেৰি কৰিব নালাগে কি মানে ভাল।
কোৱা বা সেয়াত কোৱা চবতে আজিকালি কম্পিটিছন বস্তুটো বহুত বেছি বাঢ়ি গৈছে।
অ' ঠিক কৈইছা।
পঢ়া শুনা চাইডে কোৱা বা যোন চাইডে কোৱা। এই কম্পিটিচন টো বাপৰে।
আজিকালি, পইন্টত সেই থাকে ন আজিকালি। পায়ে যায় মাক।
উম, আজিকালি এই কম্পিটিচন টো যে ইমান বাঢ়িছে নহয়, কেতিয়াবা অ' অশান্তিও লাগি যায়।
অ'কোৱা।
কৰিম সেইটো কৰিম কি পৰী
আৰু বেলেগৰ লগত আৰু নিজকো হেই কৰা যায় ন।
উম।
তেতিয়া আৰু মাথা বেয়া হৈ যায় কি ইমান। ওপৰত গুচি গ'ল, আমি কিহত থাকিলোঁ আৰু এইফালে ঘৰ পৰা টানা। কোৱা তুমি এইটো বেলেকে। নাই মোৰ লগতে আছে, উম। ঘৰত টানা খাবই লাগিব তুমি, যদি কোনোবা এটা বোলে ঘৰৰ মানুহে কোনোবা। তাৰ ওপৰত গুচি গ'ল সি বোলে এইমান পালে তুমি কি কৰি আছা।
তয়ো একে একে চাউলেৰে ভাত খাওঁ, একে খাওঁ মেল গৈ পেলাই সি কেনেকা বেছি পালে একে ত ভাত নাখাওঁ নেকি? খাব নিদিওঁ?
অ' সেইবোৰ আহি যায়।
উম, বেয়া হৈ গৈছে এতিয়া। উম, ইমান সেই হ'ব নালাগে। কিন্তু, চবৰে একে মাথা হলেতো কথাই নাছিলে।
আজিকালি উপায় নাই আজিকালি আজিকালি চবৰে কণ্ডিচন কণ্ডিছন
টো চলে ন, লাকতো চলি যায়, মানে
কিমান লাখ মানে?
মানে কিছুমানে লাগত পাই যায় কিছুমানে নাপায় অ', সেইটোয়ে সেইটো চাব লাগিব, চবৰে নাথাকেতো তুমি যিমান পঢ়া শুৰা থাক থকা কিছুমান পঢ়া শুনা নাথাকা বোৰেও চাকৰি কৰি আছে এতিয়া
অ', এইটো হয় কিছুমানে জেনেৰেলতো গৈ পেলাই সিহঁত চাকৰি পাই যায়, কিছুমান চাবাচোন গৈ পেলাই কুলত একদম পিছফালে বহে একদম ফাল্টু ফাল্টু গিটা পিছত দেখো সিহঁত কেতিয়া ভাল চাকৰি কৰি আছে, ভাল চাকৰি কৰি আছে নহলে সিহঁতৰ বাপেক মাপেকৰ বাপেকৰ ভাল বিজনে চম্ভালি আছে
অ', কাৰোবাৰটো কিবাটো থাকিব সেনেকে সোমাই দিব এনেকুৱাতে পাই যায়। আমি আৰু একো কথা নাই
কে বেয়া বিলাকৰ কিন্তু কৰি পেলাই হয় মাক বাপেকৰ চিনাকি বা কিবা তেনেকা কৰি মেলি পেলাই পাই যায়। যিবিলাকৰ চিনাকি এইটো চিনাকি তিনাকি নাথাকে সেইবিলাকত দিগদাৰ হয়। আৰু তাৰ ওপৰত আহিছে অ বি চি, এ চি এছটি।
উম, সেই চব আছে আৰু।
তোমাৰ কি জেনেৰেল নে?
উম, যেনেৰেল তোমাৰ?
জেনেৰেল - জেনেৰেল থাকিলে গভৰ্ণমেণ্ট জবৰ আশা
খাম নাই আৰু সচাকে টো হৈছেই এতিয়া মোক মানে ঘৰৰ পৰা কৈ আছে তুমি এ দি আৰি দিয়া, এদি আৰি দিয়া কিন্তু দিম ঠিক আছে কিন্তু যিবোৰে মানে পইচা দি থৰিছে সেইবোৰেতো পাবই ফিক্স। আৰু যিবোৰে একদমেই জানে সেইবোৰেতো পাবই।
নাই এনেই নকই চব এক্সাম চিটিং নহয় গৈ মেলি পেলাই মানে কিছুমান এক্সামছত এনেই ফিক্স কৰা টাইপৰ হৈ যায়। যে এইটো বস্তু ফিক্সিং
সেই কিন্তু এই গভাৰমেণ্ট বেছিভাগ ফিক্সিঙে থাকে ত' তুমি ৰিক্সক লব নোৱাৰা আৰু তাকো জেনেৰেলত জেনেৰেলতটো ভালকে সেই ল'ব নোৱাৰা। এছ চি, এছ টি কেইটা আৰু একোতে নাপায় না ভাল কলেজত সেই পাবা তুমি একদম ওপৰত থাকিব লাগিব তেতিয়াহে পাবা। আৰু কাটপ চাটপ দি কিনে অ', বৰ বেয়া এইছব।
কাচ প্ৰব্লেম কি কি নাথাকে বে আজিকালি। এই মা দেউতা হঁতে কৰক আৰু দেউতা হঁতে কয় দেউতাহঁতে কৈ কৰিমি পোলে আমাৰ টাইমত চাকৰি তাকৰি কৰি মেলি পেলাই হেঁতৰ টাইমত চাকৰি মাটি মাটি নিছিলে
অ', ঘৰত আহি কিনে দিয়ে চাকৰি
অ'টো মোৰ দেউতাউ যেতিয়া ইঞ্জিনিয়াৰিং কমপ্লিট কৰিল হাঁ পেলাই সেই তেতিয়া গৈ পেলাই মানে চাকৰি তাকৰি একেবাৰে দেউতাক সুধিছে গৈ পেলাই যে হেয়া হাই ছেকেণ্ডাৰী কমপ্লিট কৰাৰ পিছত তই এটা কোন লাইনত ল'বি গৈ পেলাই ডক্তৰ লাইন ল'বি নে গৈ পেলাই ইঞ্জিনিয়াৰিং লাইন ল'বি? তে দেউতাই ভাবিলে ইঞ্জিনিয়িংটো শোনকালে কমপ্লিট হব, সেইকাৰণ দেউতাই সেইটো ভাবিলে ইঞ্জিনাৰিং এ চুজ কৰিলে।
পাইউ গ'ল। এতিয়া আমি, এতিয়া তুমি মৰি থাকা হলেও নোপোৱা কিমান লাগিব লাগে
আজিকালি হাল বাওঁতে বাওঁতেই যায়গৈ টাইম সময়।
সচাকে আৰু বিচৰাতে কিমান টাইম যাব সময়বোৰ এনেকে পাৰ হৈ যাব আৰু উপায় নাই তেনেকুৱাই হৈছে এতিয়া
এই চাকৰিৰ ক্ষেত্ৰতো গৈ পেলাই শান্তি বোলে এনেও নাথাকে গৈ বুলো বস্তু, তাৰপিছত আকৌ তাৰপিছত আহি যায় আকৌ এইবাৰ চাকৰিৰ পিছত আকৌ আহি বিয়াৰ চক্ক, ভাল ছোৱালী চা, হেন চা টেন চা, চববতে আজিকালি কম্পিটিশন। ই ইয়াৰ ল'ৰাই ভাল ছোৱালী পাল তই কিয় নাপাবি।
অ' হেইবোৰ।
এইবিলাক, চবতে বস্তু মানে চবতে খালি ফেমিলী চেমিলীবিলাক কম্পিটিচন, কম্পিটিচন, কম্পিটিচনেই চলি থাকে।
চবতে, তুমি ক'তো সুখ নোপোৱা আজিকালি, যিমানে ডাঙৰ হ'বা ইমানে সুখটো নোহোৱা হৈ যায়।
এই লাগে সৰু থাকোঁতে গৈ বুলে ভাল আছিলোঁ, এই ইয়াত ইয়াত ঘূৰিছিলো, তাত ঘ
ছোৱালীবোৰ দেখিলে হ'ল, সিহঁতৰ লাইফবোৰে ভাল, এনে লাগে, আমিও যদি এনেকুৱা হৈ থাকিলোঁ অ'
কিয় ডাঙৰ হ'লেও কেতিয়া কেতিয়া আহে মূৰত মোৰো কৈছো নেকি।
অ' কিয় ডাঙৰ হ'লো, এনেকুৱা হৈ থাকিলে মৰমো পাই থাকিলোঁ আ পুৰা মৰম পালোঁ হয়, একো কষ্ট কৰিব নালাগে
চবেই মৰমো কৰে, কষ্টও নাই, একোৱেই নাই।
এখিলাও খোজোঁ কাঢ়িব নালাগে, কথাই নাই একো।
নাতো গৈতো পেলাই নিজৰ সেয়াও গাঁও পৰ্যন্ত ধুৱাই দিয়ে, গা চাও নিজে ধুব নালাগে।
একো কৰিব নালাগে, জাষ্ট খোৱা আৰু কান্দা আৰু
খোৱা খোৱা গৈ পেলে, বাথৰুম চাথৰুমো পেনত কৰি দে।
উম।
আৰুনো কি লাগে, ধুৱাবলে মাক আছে, বাপেক আছে।
অ' ফুৰাবও নিব কোলাতে কি লাগে আৰু।
চবেই পাই যায়, ইমান প্ৰিন্সেছ ট্ৰিটমেণ্ট পালে আৰু
অ' পাইছিলোঁ ন' সৰুতে, মনত পৰিলে এতিয়া বেয়া লাগে। অ' আছিলে।
এইটো বয়সত ডাঙৰ হোৱা বহুত জল্দি হয়, ডাঙৰ দাদ চাদাহতক চাওঁক গৈ পেলাই সিহঁত ইমান ঘুৰে ফুৰে, হেন কৰে তেন কৰে, সেই তেতিয়া আকৌ ডাঙৰ হৈ বুজছোঁ যেতিয়া সোনকালে ডাঙৰ হ'বলে, তেতিয়া পাৰিলে টানি টোনি ডাঙৰ হ'ব।
তেতিয়া সঁচাকে, তেতিয়া ভাবিছিলোঁ। ডাঙৰ হ'ব লাগে সোনকালে তেতিয়া মানে আমিও পইচা ফুটিম, আমিও ফুৰিব যাম এইবোৰ ভাবিছিলোঁ কিন্তু এতিয়া মানে না সেইটো পাইছোঁ না মানে ভাল তা সেই পাইছোঁ কথা শুনা, কথা শুনা টানা, টানা শুনি থাকা আৰু। সেইকাৰণে আৰু এতিয়া ভাল নালাগা হৈছে।
আগৰ টাইম, আজিকালি টাইম গৈ পেলাই আৰু মা দেউতাহঁতৰ টাইমতো ক'বলৈ গ'লে আমাৰ টাইমতকৈ বহুত হাজাৰ
বহুত ভাল, আছিল বহুত ভাল আৰু আমাতকে আমাৰবোৰেতো আৰু বেছি হেই পাব বেয়া পাব, আমিতো অলপ পাইছিলোঁ সেইবোৰ। কিন্তু সিহঁতেতো একোৱে নাপাব, এতিয়াতো আজিকালি ফোনতে থাকে চবেই।
আমাৰ নিচ
নাই আৰু তোমাৰ অ' একো নাপাব।
আৰু তাৰ ওপৰত আহি গৈছে এ আই, এ আই আধা সোপা চাকৰিয়ে খাই ধৰিব।
অ' সেইটো এটা। সেইটো কাৰণে এতিয়া মানুহবোৰে চাকৰি নাপাইছে, চব সেই হৈ আছে।
অ এ আই ভিতৰ এটা চাকৰি পাব কাৰণে। কিমান কি কি নতুন নতুন বস্তু ওলাই।
যিমানে ওলাইছে সিমানে ভালো হৈ আছে আৰু বেয়াও হৈ আছে।
কিন্তু মানুহ বিলাকৰ চাকৰি তাকৰি কমি গৈ আছে।
চাকৰি আৰু কিছুমানে বেয়া সেইটো যা গৈ আছে এইবোৰৰ কাৰণে। বেয়া সেইটো ইউজ কৰা জাই।